হেল্ল' অ মোৰ ভইচটো আহিছে নে
অ অ আহিছে কি কৰি আছা
অ হেল্ল'
অ হেল্ল'
অ অ বাকী খবৰ পাতি কেনে তোমাৰ
অ খবৰ ভালে তোমাৰ
অ মৰো ঠিকেই দিয়া বাকী ভাত চাত খালাানে
অ ভাত খাইছো দিনতে ভাত তুমি খালা
অ', খাইছো, খাইছো
অ, কি কৰি আছো, অ কি খালো কি বোলে দালি বনাইছিলে, আৰু বিন আলু ভাজি এনেকুৱা, তুমি স কিহেতি খালা
মই, এই নলৰ্মেলি দালি আচাৰ
অ', আচাৰ খাইছা কিহৰ আচাৰ?
এ, আম, আমলখী
অ', ঠিকে আছে
অ', বাকী ভাতটো তুমি বনাইছা নে, মায়ে বনাইছে
ভাতটোতো মায়ে বনাইছে, ৰবা মই বনোৱা নাই
অহ, অ, ঠিকেই
পঢ়া পাতি কেনেকুৱা চলি আছে পিছে
পঢ়া পাতি আৰু সেইটো একজাম খতম নহয়, মোৰ
অ',
সেইটোয়ে, আৰু তেতিয়া আৰু পঢ়া পাতি নাই আৰু এতিয়া ৰিজাল্টৰ কাৰণে ৰখি আছো
অ ', এনে এক্জাম ভাল হৈছে ন
ঠিক থাকে, মাজৰ বেয়া বুলি নকওঁ, ভালেই ভাল বুলিও নকওঁ বেয়া বুলিও নকওঁ মানে মাজৰ মানে তোমাৰ কেনেকুৱা হৈছে, বাকী তোমাৰ তুমিতো চিকচাম তুমিও দিছিলা নেকি
অ', মইো দিছো ফাইনেল ৰিচ্ট, অ তোমাৰো চাব যবিলাক চেম ছেমে হ'ব চাগে ন, অ' কি বুলি কয় হেৰি অ' তোমাৰ এনে ক'বা বেগ আছিলে নেকি, চাবজেক্টত।
অ, ' আছিল আগতে, সেইকেইটা উঠাই দিলো মই গোটেই কেইটা তোমাৰ
অ', মোৰো এই, একে গোটেইকেইটা উঠাই দিয়া গৈছে এতিয়া খালি ছিক্স চেমিষ্টাৰৰ তটো ৰিজাল্টই হওক।
সেইটোয়ে এতিয়া এইটো কাৰণে ৰখি আছো পিছে কিবা খবৰ পাইছা নেকি, কেইটা কেইটায়া দিব ৰিজাল্টটো।
এনেকুৱা গম পোৱা নাই, কিছুমানে কৈ আছে চোন জুলাই মাহতে দিব বুলি কে।
অ, ' মানে সেইটোয়ে, যিমান পাৰে জল্দি উম, যিমান পাৰে জল্দি দিলে মানে ভাল মানে আমাৰ কাৰণেও।
জল্দি হ'লে ভাল হয় ন, এতিয়া চাৰ্টিফিকেটটোতো দিওঁতেও সময় লাগিব।
সেইটোয়ে কথা, মই এতিয়া সেইটোয়ে ভাবি আছো যিমান আমি মানে সোনকালে দিব এই ৰিজাল্ট আমাৰ কাৰণে ইমানে ভাল মানে, আৰু নতুন তাৰপিছত, আৰু কিবা কাম চামত সোমাব পাৰিম নেকি। কিবা এনেকুৱা।
অ', এতিয়াতো এনেও জব লাগাই হৈ আছে। এনে, কি কৰিম বুলি ভাবিছা?
বৰ্তমান এই চি এ ফাৰ্ম নে কিবা এনেকুৱা এটাৰ মাথা মাৰিম বুলি ভাবিলো চিনাকি থ্ৰু দি
অ', ঠিকে আছে। মই একো বৰ্তমান ভাববই পাৰা নাই এম এ পঢ়ো নে, এম কম পঢ়ো।
না, লাইনে পঢ়ো এইবিলাক
অ', এম বি এ পঢ়া।
এম, বি, এ, পঢ়াটোতো কোৱটোতো সহজ কথা বাৰু কৰাটোহে।
কিয় কি হ'ল?
এ, অলপ টান লাগে মোৰ কিবা।
গম পাইছো মানে, আৰু সেইটোয়ে তোমাৰ এনেই কি এম, বি, এ, টো মানে ভাল মানে অলপ মানে এম কম আৰু মাছ সেইবোৰত এম, বি, এ, টো অলপ বেছি মানে অলপ আমি আৰু কমাৰ্চ লাগিল আৰু আমিতো কমাৰ্চ কমাৰ্চৰ হয়, কমাৰ্চৰ কাৰে এম বি এ টো আৰু বেছি ভাল বোলে।
অ' শুনিছো গম পাইছো আমাক টিচাৰ বিলাকেও কৈ আছে চিনিয়ৰ বিলাক গৈছে কিছুমান জোনে জোনে গৈছে।
উম সেইটোৱেই আৰু। এইটো যিটো ভাল আৰু সেইটো কৰিলে আৰু ভাল মই সেইটোৱে কওঁ।
অ'।
অ' মানে মেইন কথা এনেকুৱা পঢ়ি থাকাতকে ডাইৰেক এটা ভাল চাই জব কৰিব মন আছে।
তুমি চৰকাৰী চাকৰিত মাথা মাৰা নহলে।
অ' সেইটোয়েতো চাই আছো এতিয়া আহিলে এপ্লাই চেপ্লাই কৰি কেনে ধুনীয়াকে। আৰু এতিয়া মেইন কথা বেংক অ' কি কয় বেংক কৰ' কিবাত দিলোঁ হয় কিন্তু এতিয়া গ্ৰেজুৱেচনৰ কিবাটো নাহিলে আৰু ক'ত দিব নোৱাৰি না।
অ' সেইটোয়ে মানে তুমিও ছেম মাথা মাৰি আছা মানে মোৰ দৰে।
চবতেতো বেং এয়া অৱশ্যে কমাৰ্চ ষ্টুডেণ্ট অকল বেংকতে মা মাৰে বেছি ভাগে।
সেইকাৰণে ডিগ্ৰীটোৰ চাৰ্টিফিকেটটো ৰখি আছে মইতো চৰকাৰী ম মাৰিম চৰকাৰী, ফাচটতে যদি চৰকাৰ কালিতো ইমান সহজত হ'ব নোখোজে তাৰ কাৰণে ভাবিছো আগতে। কি কয় কি কয় এক্সপিৰিয়েঞ্চৰ কাৰণে আৰু প্ৰাইভেটতে কৰি চাম।
চহৰিত মানে আৰুটো পৰীক্ষা দিব লাগিব আমি
অ এক্জাম দিব লাগিব এপ্লাই কৰিব লাগিব এক্জাম দিব লাগিব
মানে মানে বহুত কঠিন হয় বোলে শুনা পাইছো মানে এই বো কাম মোৰ লগৰ দুজনে দিছে এ বেংকত চৰকাৰী
অ কেনেকুৱা হৈছে বাই ইটা
মানে এজনে পাইছে
অ
আৰু এজনে এইবাৰ দিছে এইবাৰ মানে এই ৰ কৈছে মানে টাইম লাগে মানে অলপ কষ্ট কৰিব মানে প্ৰথমাৰ নহ'ব বাৰেু দুইবাৰ তিনি নম্বৰ বাৰ কৰিলে নিজে নিজে হৈ যাব বোলে অলপ
অ প্ৰথমবাৰৰ এনো বহুত ৰে হ'ব নোখোজে যাৰ লাকৰ লগৰ ওপৰত কথা ক পৰে না
উ সেইটোয়ে মানে প্ৰথমবাৰ মানেেবাছ মানে কমপ্লিট নহয় মানে আৰু আমি এনেকুৱা মান তুমিগতে কিবা এনেকুৱা এক্াম দি পাইছা নেকি চৰ কাৰ একামৰান
নাই নাই দি পোৱা নাই এইবাৰহে ভাবছো দিম বুলি কে
অ মানে এইবাৰ প্ৰথমবাৰ হয় মানে
আহ প্ৰথমবাৰ চাও কি কৰা যায় উম ট্ৰাই কৰি চাও কেনেকা োৱা হয় গম পাম তেতিয়া চছেকেণ্ড বাৰট আৰু ভালকে দিব পাৰেিম বহুত টাইপটো কৈ আ কথা ভালকে নপলে আৰু মৰ্যৰনে প্ৰব্লেম
অলপ লাহেক অলপ লাহেক কোৱাচোন মোৰ ভইচটো বহুত জোৰকে গৈছে বহুত স্পীডত কৈ আা মানে
মই চুইত গৈছে নেকি কি বুলি কাই হানে
মানে বহুত স্পীডত কৰা আছা তুমি
অ াইচ পৰাত ক কি কি পঢ়িব লাগে আমি চিলেবাচটো এনে গম নাপাওঁ হয়ে নহয় তাৰ কাৰণে কোনোবা যদি দেখাই দিয়া থাকে মানুহৰ তেতিয়াহ'লে চাব পাৰি যেতিয়া মান সহজ আৰু পঢ়া চঢ়াটো।
সেইটোয়ে মানে কৰ্চ ল'ব লাগিব আমি এটা আমি এটা কৰ্চ ল'ব লাগিব এতিয়া। ময়ো মানে বিশেষকৈ ভাবিলো এতিয়া ৰিজাল্টজাল্ট আহি ন লাহেকৈ এটা কৰ্চ লৈ লওঁ তাৰছত প্ৰেট কৰিব লাগিব আৰু, অলপ সটোয়ে ভাবিলো আৰু পাঁচ বছৰৰ মান কষ্ট কৰিব লাগিব তাৰপিছতে হ'ব। আৰু কিবা বেলেগ কিবা ভাবিছা নেকি অ', বেংকৰে মাথা মাৰিছা নকি কিবাকি বেংকৰে মাথা মাৰিছা নে বেলেগো ভাবিছা।
তেতিয়া
তোমাৰ ভইচটো অপ বাজি আহি থাকে, কিবা নেটৱৰ্কৰ ইছু আছে নেকি।
কিন্তু চৰ্দি হৈ আছে না সেইটোৰ কাৰণে মাতটো ফাটি আহি আছে।
অ', মানে তুমি ভইচটো অলপ লাহে লাহে কোৱা জোৰকে পুৰা তুমি খৰ খৰাই কৈ যোৱা আছা সেইটো মানে ভাতটোক মাজে মাজে ৰখি ৰখি আহি যায়।
অ', নেটৱৰ্কৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে।
অ'। এনেকে কোৱা এনেকে ক'লে পুৰা ভালকে শব্দবোৰ বুজি প
অ'। মেইন কথা মানে মোৰ অ', মানে মোৰ চৰ্দি আছে না ত' মাততো মাৰ মই যদি কিবা বেলেগ বেছি স্পীডত কৰা নাই তেতিয়াহ'লে অলপ ফাঁচি যোৱাৰ নিচিনা হয়।
অ', ঠিকেই কথাটো, বাকী ঔষধ চৌষধ ঔষধ চৌষধ খালা নে খোৱা নাই। চৰ্দি যদি।
নাই এনেকুৱাকে একো খোৱা নাই।
অ'। খাই ল'বা নহ'লে গা চা বেয়া হৈ যাব।
খাব লাগিব ৰ'বা মানে বেছি হোৱা নাই নাই এনে নৰৰ্মেলি হৈছে তাৰ কাৰণে আৰু ঔষধ খোৱা নাই।
অ', সেইটো বেলেগ মানে খাই ল'বা জল্দি যিমান পাৰা ঔষধ চৌষধ খাবা মানে। বেমাৰতটো মানে বেছি অলপ বেয়া নহয়।
উম, খাব লাগিব। ইতা আৰু আমাৰ ঘৰটো পাহাৰত না নামি কেনে যাব লাগে, আলচি লাগে।
পাহাৰৰ ফালে নাই নেকি অ', অপ ফাৰ্মেচি চাৰ্মেচি নাই নেকি? পাহাৰৰ মাজত কাষত
আছে কিন্তু অলপ যাব লাগে অ', অলপ যাব লাগে।
অ', দেউতা বা মা দেউ-দেউতাক কৈ দিবা দেউতাক কৈ দিবা দেউতা লৈ আনিব গধূলি।
অ', সিহঁতক ক'ব লাগে ৰ'বা এটা আনিম বুলি কৈছিলে মইয়ে মানা কৰছিলো।
অ', খাই ল'বা তোমাৰ এতিয়া গা চা বেয়া। গম পালো মাতো শুনি গম পাই আছো অলপ তোমাৰ ভইচটো মানে ভালকে অহা ন কি আছে তৰ সেনেকুৱা মানে তোমাৰ অলপ গাটো ভাল নহয়।
গা বেয়াই হৈ আছে। কালি মানে ফুৰিব গলো না ঘুৰিব যাই কেনে আৰু বৰষুণ ষুণ ভিজা নিচিনা হ'ল।
অ', ক'ত গৈছিলা পিছে?
আমি এইটো যে লনলি ট্ৰি বুলি যে কয়।
অ', গম পাইছো এই পিনে পানী খেতিৰ পিনে
অ', পানী খেতি পিনে।
অ', ভালেই দৃশ্যটো ভাল অ জা ভাল হয় মই গৈছো বহুত ধুনীয়া মানে প্ৰাকৃতিক, মানে তাতে গ'লে মানে প্ৰকৃতিৰ মাজত যোৱা যেন আহে ৰ পুৰা ভাল মানে বতাহ আহে ৰ' একদম মানে ধুনীয়াকৈ মানে ঠাণ্ডা আৰু পুৰা মানে একদম মানে দৃশ্য ভাল দৃশ্য আৰু ফটো চটো উঠিবৰ কাৰণে একদম ভাল ঠাই হয় এইটো।
অ আৰু পাহাৰ বিলাকো চাব ধুনীয়া হয়
কোনো আচ্ছা ত ভালে যাবা তাতে আৰু বহুত ভাল ভাল ঠাইও আছে আগৰ ফালে গলে আমি মানে যাওঁ মানে মাজে মাজে আমি ফুৰিব যাওঁ তাতে মোৰ বন্ধুবিলাকত হামৰেগা গৈছো আমৰেগা তাৰছত আৰু পাহাৰটোত গৈছে নে কাৰণটো পাহাৰ যে আছে
কোনটো হয় অ গম পাইছো একদম পজা যত তিন দো পাইছো
অহ অ
অ তাতে যোৱা নাই পাহাৰটোৰ ওছৰত উম এনে তাতে খামৰেংকাত গৈছো উম
পাহাৰো যাবা বহুত ধুনীয়া ভিউ আহে মানে একদম ব্ৰহ্মপুত্ৰো ধুনীয়াকৈ আহি আহে আৰু চাৰিওফালে গড পাহাৰ আৰু ধুনীয়া ঠাণ্ডা বতাহ আহে তাতে তাৰপিছত ৰাতিপুৱা আমি ৰাতিপুৱা গৈছিলো উ আমি ৰাতিপুৱা গৈছিলো একদম ধুনীয়া কিন্তু সূৰ্য উদয় দেখা পাইছিলো একদম ভাল লাগি যায় মানে তেনে গলে
ৰাতিপুৱা ন ভাল লাগে যাব বা কোনবা কেতিয়াবা টাইম পালে যাব লাগব
উম কি ক'লা
বলুম কেতিয়াবা যদি সময় পাও টাইম পাও তেতিয়াহলে যাব লাগিব
উম ঠিক আছে সেনেকুৱা যাবা মানে তোমাকো ভাল লাগিব এনেকে আমাৰ লগত যাবা নেকি মানে আমি নেক্স মাহত মানে নেক্স মাহ নে কিি অ দহ পোন্ধৰ দিন পিছত আমি মানে আকৌবাৰ তাতে যাম বুলি ভাবিলো আমাৰ লগৰ বোৰে দুজন তুমিও যাব পাৰা তোমাৰ লগৰ ত লৈ আনা যদি
অ অ ক'ত আৰু ক'ত যোৱা ভাবিছ অ ক'ত যোৱা
এই কৃষ্ণগুৰু কৃষ্ণগুৰু
অ কি ন কৰ কথা আ হৈছে আচ্ছা দিয়াচোন
অ যাব পাৰ আৰু যদি কি কৰা ভাবি চিন্তি ক মোক
উম অ অ জনাম বাৰু তোমাক যোৱা যদি যাইছে হয়
উম অ অ ভালে লাগিব এইটো মানে ক'লো আৰু আহ বাকী তোমাৰ কথা
অ মই য তোমালোকে ক ম ভাবিছিলো গাাম
দা হা ঠিক আছে হা মোক মায়ে মা আছে মই অলপ যাব লাগে হা সটাই কিনা লগ কথা পাতিম হা বেয়া নাপাবা হা হেল্ল'
কি আ
অ দিয়া